ওম শুনিছো। তুমি শুনিছা?
শুনিছো কোৱা।
কি কৰি আছা?
ইফালে ৰাস্তা ফালে অকমান আহিছিলো।
অ', আজি আকৌ যি ৰকমে বৰষুণ এটা আহিছিলে। ভাবিছিলো একে ধুমুহা দিব নেকি অ', ধুমুহা দিব বুলিয়ে ভাবিছিলো কিন্তু দেখোন একো নাই অ হয় দিয়া। অলপমান আজি মাছৰ চলপমান বনাব মন গল।
অহ', টেঙা মাছৰ জোল নে কেনেকে বনাইছা?
কেনেকে বনাইছে? অ ', বিলাহী দি পিনে অ', ভাল লাগে।
অ', দুদিন নিজে বনাই। খোৱা নাই নহয়।
অ',
এ।
উম',
মানবৰা কি- কি বনাইছে খোৱা বোৱা?
এমা খোৱা বোৱা বনাই আছে আজি দেউতাই চিকেন অকনমান আনিলেহে তাকে বনাই আছে।
অ', - অ', আৰু এনে ব বৰ বেয়া। ই মাছ মাংস অ
উম।
বাকী আজি ক'বালৈ গৈছিলা নহয়। আছে মাহতে টিভি চাই আছিলে ভন্টি আছে এনে। বাগৰি আছে ভাইটিৰ মানে পৰীক্ষা চলি আছে। সেইটো কাৰণে সি মানে অলপ। পঢ়া শুনা লাগি আছে আৰু।
অহ অ।
আজি কৰবাত গৈছিলা নহয়।
অ এই মৰিগাঁও গৈছিলো মানে এই বাৰ্থডে এটা আছিলে যে। এয়া পোৱালিটোৰ কাৰণে কাপোৰ কিনিবৰ কাৰণে নিছো । যৌ কিবা কেপেনা চেপেনা অলপমান লাগিছিলে কেপেনা গোটেই কেইডাল কিবা। মানে কেপেনা কিডাল ভাল হৈ থাকে স্প্ৰিংডাল যে লাগি থাকে তাত সেয়া কিতাওঁ বেয়া হৈছে।
অ মোৰ আকৌ কেপেনা কি অহ মোৰো কিবা কেপেনাৰ স্প্ৰিংডালে বেয়া হয় নে কিবা এটা হয়। তাৰপিছত মানে যোনটো যোনটো মানে টানি টানি ধৰা ছিষ্টেমটো নাইকিয়া হৈ যায়। ঢিলা হৈ মানে ঢিলা মানে। কিবা এটা ভাগি যায়।
অহ
তেনেকোৱা এটা হৈ যায় দিয়া। কি খালী গধূলাই
গধূলাভউম গধূলা মানে একো খোৱা নাই বাৰ্থডে খাই আহিলো যে তাত কেক পায়স অ লাল মোহন এনেকে
উম উম পায়সটো খাই আকৌ ভাল লাগে ন নিজৰ ঘৰত মানে যিমান ন বনাও আনৰ ঘৰত যে বনাই
অ হয় নিজ ঘৰত যিমানে নবনাওক কিয় একে ধুনীয়াকে নবনাওক ভাল নালাগে।
অ আনৰ ঘৰত খাইহে ভাল লাগে আৰু কিছুমানে যে খোৱা কফো দি দিয়ে
অঁ
পায়সত খোৱা কফোতো দিলৌ আকৌ গোন্ধটো বৰ ধুনীয়া আহে। তুমি দি পাইছ নে খোৱা কফু
এই কিবা এটা পাত এটা পায় সেইটোহে দি পাইছো
কি পাত বা
এই তেজ পাত যে ঘৰ লাগি থাক তেজপাতৰ নিচিনা গোধ গোটাহে যে সেইটো
তেজপাত দিয়ে বাৰু চবতে দিয়ে তেজপাত কিন্তু এটা খোৱা কফু বুলি কয় সেইটো দিয়ে কফু কিন্তু খাই সেইটো কফু হয় সেইটো মানে কিবা ভ বনালে দিয়ে অ কফু খোৱা কফু এটা পায় সৰু সৰু সেইটো কিন্তু মানে কফুৰ নিচিনা না ডাঙৰ নহয় হে তিকলা তিকলা চাৰি চুক তিনি টাইপ অ ডালচিনি নহয় মোক ভুল আছে তাল মিচিৰি নিচিনা
আহ আহ আহ
উম
মই বস্তুতটো চিনি পোৱা নাই মই দেখা নাই চাগে
এ মই বহুত সৰুতে দেখিছিলো অ অ মই বহুত সৰুতে দেখিছিলো অলপমান দিয়ে শিং যেনেকে দিয়ে তেনেকে দিয়ে মোৰ মানে জেঠাই এজনী আগতে এ এই যে সত্যনাৰায়ণ পূজাৰ ভোগ বনাই
আহ আহ
বৰ ভাল লাগে খাই
অ ভাল লাগে দেই মানে এনেকুৱা বস্তু বিলাক দিলে মানে অকন গোটা গোটা পালে মই বিশেষকে মানে কাজু বাদাম কাজু বাদাম এইতো দিলে বেছি ভাল পাওঁ খাই কিচমিচতকে আৰু
তুমিসত্তনাৰায়ণ পূজাৰ ভোক খাই পাইছানে ন
অ পাইছো পাইছো
ভাল লাগে ন মই আকৌ খুব ভাল পাওঁ খাই
মো ভাল পাওঁ বহোত ধুনীয়া লাগে মানে অ মানে এনেওতো ভাল লাগেই ন', অমৃত একদম, পূজাত বনোৱা বস্তুবিলাক অমৃত। অমৃতনিচি নাই,
হয়', দিয়া পূজা হওঁক, নাম- হওঁক, এনেকে মানে বস্তু, বোৰ যে', বনাই বৰ ভাল লাগে খায়। আমাৰ বিয়াতে বনাম ঘৰ, নাম', - নাম', পা পাতিছিলে মানে এখণ্ড-ভাগৱত পঢ়াই। দিছিলে নেকি, এই তেতিয়া মানে, হেৰি', তাতে ভোজ দিছে যে, ইমান ধুনীয়া লাগিছে। কাৰণ মই বহুত দিনৰ মূৰত খাইছোটো,
উম', - উম',
উম', - উম', উম', কিয়?
হেই আজি ৰিচাৰ্জটো শেষ হব।
অ',
এই আঠাইশ দিনৰ মূৰতনো ৰিচাৰ্জো কিহৰ কাৰণে সিহঁতে কৰি- কৰিথৈ দিয়ে ত্ৰিশ-দিন দিব লাগে ন', যিমানে যি নহওক।
অ', এটা মাহততো ত্ৰিশ, দিনহে,
অ', -বাকী- অ', - বাকী ', চবে এতিয়া দৰমহাও পায় ত্ৰিশ দিনৰ মূৰত, গাখীৰ-চাখিৰ কিনিলেও ত্ৰিশ দিনৰ মূৰত পইচা দিব লাগে ।চবতে যদি ত্ৰিশ দিনীয়া হয় এইটো নো', আঠাইছ দিনীয়া।
সেইটো নিয়মেই মই ভাল নাপাওঁ। কাৰণ ফেব্ৰুৱাৰী মাহতোতো নহয়, গোটেই খেতি বস্ত, বছৰটো এতিয়া ফেব্ৰুৱাৰী মাহতে ধৰি লয়, এই বস্তুবোৰৰ নিয়ম, বোৰ যদি সাধাৰণ মানুহে যদি মানে আহ', বিপক্ষে নকৰে, তেতিয়া মানে সিহঁতি চল, থাকে ন',
অ', আৰু কি কৰে, দাম বোৰ বা ', ফাইভ- জি পাবলৈ কাৰণে ইমান দাম বঢ়াইছে। সাধাৰণ মানুহে নোৱাৰে আৰু সেইখিনি কৰিবলৈ কাৰণে।
নোবাৰে তো এনে দুখীয়া মানুহ এঘৰে কেনে তেনেকে সেই ৰিচাৰ্চ টো কৰিব চোৱাচোন য'ত নেকি আজিকালিতো অ আজিকালি ল'ৰা ছাল ছোৱালীকতো একদম মবাইল নহ'লে নহ'বই
নহবই লাগিবই অ
উম সেইটোৱেই
আকৌ এয়া হেৰি কি কৰে সিহঁতে আঠাইছ দিন যেতিয়া শেষ হৈ যায় এদিন দিয়ে মাত্ৰ তাৰ পিছত মানে অ' টি পি মেছেজ চেছেজ চব বন্ধ
অ ফোন অহাও বন্ধ কৰি দিয়ে
কোৱাচোন
আগতে তেনেকুৱা নাছিল আকৌ দেই চিমটো যদি লগাই পেলাই থৈ দিয়ে মায়ে মানে ছয়, সাত মাহ হ'লেও মানে কথা নাই আৰু
অ সোমাই থাকে, সেইটোয়েটো মানুহৰ মেইন ন উম,
সেইয়া মানে, এ শিক্ষানুষ্ঠানটো মানে উন্নতটো বাৰু কৰা পৰামৰ্শ সেইটো নকওঁ যে, উন্নত কৰিছে, শিক্ষানুষ্ঠান একো উন্নত উন্নত হোৱা নাই, কিন্তু মানে অ শিক্ষা লবই লাগিব, মানে শিক্ষা মানে অধিক লব লাগিব, সেইটো ব্যৱস্থা কৰি কৰি গৈ আছে। কিন্তু চাকৰি পোৱা মানে একো সুবিধা নাই। ক হৈ গৈ আছে পাৰ্চেন্টেজ বঢ়াইছে যে পাব লাগিব, কিন্তু সেই হিচাপত মানে চব নিবনুৱা বাঢ়ি, বাঢ়ি গৈ আছে।
এ মই চাইছিলো হা, এই খান চাৰ বুলি কোৱা চাৰ এজন আছে যে তেওঁ কৈছিলে, এতিয়া আমাৰ মানে ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী বিলাকক সেই বাইশ, তেইশ বছৰ তেওঁলোকে ডিগ্ৰীটোৱে কিহৰ কাৰণে? পঢ়াই থাকে। এইখিনি মানে সময় আমাৰ বৰবাদ। বুজিছা নাই মানে‌ আমি বস্তু টো বুজি নাপাওঁ, এই হিন্দীত মানে কথা এষাৰ কয়, মানে হেৰি যদি আমি নপঢ়ো, তেনেহলে কেনেকে আগবাঢ়িম। সেইটোয়ে, তেতিয়ালৈকে মানে পঢ়িয়ে থাকো তাৰ পিছতহে অ সে তাৰ পিছতহে মানে চাকৰি বাকৰি ক্ষেত্ৰত আগবাঢ়ো হয়, নহয় আৰু তেতিয়ালৈকে আৰু ইমান বয়স হোৱা পিছত মানুহৰ আৰু নহয়। নহয় গৈ দিয়াচোন, চব মিলাবলৈ কাৰণে
উম, মোৰ হিচাপতটো মই এইটোয়ে জানো এইবোৰ যে আমাৰ মানে শিক্ষা অনুষ্ঠানত যে, প্ৰথম শ্ৰেণীৰ পৰাই যিবোৰ আছে ঠিক আছে ক, খ, অ, আ, এক, দুই, তিনি, চাৰি, নাইবা নেওতা খিনি সেইখিনি আমি জানিবই লাগিব। সেইখিনি মানে মানে যোনেই নহওঁক শিক্ষিত হওক, অশিক্ষিত হওক, তুমি জানিবই লাগিব মোৰ কিবা গুলস্থুল গইআছে নেকি ফোনত। নাই ন মোৰ মোৰ। ফালৰ পৰা কিবা হুলস্থুল গৈছে নেকি।
অ এয়া কোনোবা মাতিছে। চাগে দিয়া।
অ নহয় নহয় এনেই বোলো কিবা হুলস্থুল গৈছে নেকি আছে মানে কোনোবা কথা কোৱা আছে।
অ মইতো অ এই মইতো ভাইটি মাত। ত
অ অ হা তাক। তাকে বোলো আমাৰ মানে শিক্ষা অনুষ্ঠানটো মই বাকী একো ভালেই নাপাওঁ কাৰণ আমি কি কৰিম এইবোৰ যে এ শতাংশ উলিয়াব দিয়ে। নাই ভাই বুজে। জেব্ৰা এইবোৰ যে। তো যে দিয়ে। আমি কিবা ল খা উ ওলোৱা। খা উ ওলোৱা এইবিলাক কিবা লাভ আছে নে আমাৰ আমি এতিয়া সেয়া কৰি আছো নে কোৱাছো। নাই। এইবোৰ এনেই ফকতীয়া কৰিবলৈ দিলে জীৱনত। বাপ্ৰে বাপ। একো মানে অ।
মানে জীৱনৰ আমাৰ বয়স খিনি এনে এনে। খেদালেও ইমান বছৰ মানে। চাবলৈ গ'লে বাৰ বছৰ ষোল্ল বছৰ। ধৰ হা ষোল্ল লৈকে যোনটো মেট্ৰিক পৰীক্ষা দিও তাৰ পিছ হায়াৰ ছেকেণ্ডেৰীটো ওঠৰ বছৰ হল আৰু এতিয়া ওঠৰ বছৰ যোনখিনি এতিয়া একৈশ বাইশ বছৰ হল কি হয় নে নহয়। এ পাঁচ চাৰি মানে পাঁচ চাৰি বছৰ। এনেই গৈছে।
মোৰ হিচাপততো এই মানে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী। দ্বৃতীয় শ্ৰেণীলৈৰেকে ঠিক। চতুথ শ্ৰেণীৰ পৰা জীৱনটোো আমাৰ ধ্বংস।
ধ্বংস সেইটোৱেই।
অৰ্ডিনাৰী এইবোৰ কবিতা। আহ দিব হিন্দী কবি। এতিয়া অসমীয়া কবিতা । এয়া ব্যাকৰণ দিব টেন্স ভাব এতিয়া আমি টেন্স লৈ কিবা কৰি আছো নে তুমিয়ে কোৱা ভাৰ পঢ় কিবা কৰি আছো সেয়া একো এতিয়া আমাক লেন্সৰ জানো আমাক খুৱাই আছে। কোৱাচোন লেতাৰটো গদে মই এইবিলাক কাৰণে বেয়া পাওঁ, বাহিৰ দেশত তোমাৰ এইবোৰ কেতিয়াও নপঢ়ায়। মানে ভৱিষ্যতলৈ কোনে কি কৰিব? পাৰিব। এইখিনিহে পঢ়াই দেখি ক'ত ছাইনাত? ভৱিষ্যত প্ৰজন্মৰ প্ৰজন্মই মানে কি কৰিব কিমান নতুন বিল্ডিং সাজিব? নাই বা কি কি কৰিব? এতিয়া সৰু পৰা খেতি কম্পিউটাৰ চলাবই শিকায়, এক্সট্ৰা ক্লাছ ল'ব নালাগে। তাত এইবোৰ শিকাই যে, পেৰেণ্টিং কেনে কৰিব লাগে। যে মানে এ সং সংসাৰ কৰিলে এজন মানুহে কেনেকুৱা ব্যৱহাৰ দিব লাগে। সেই এজন মানুহ বনাই না কি তোমাৰ এনেই শিক্ষাৰ বুজা এটা পিঠিত
সেইটোয়ে, মানে নিয়ম নীতি বিলাক ইমান ষ্ট্ৰিক্ট কৰি দিয়া নহয় অ মানে চবে মানে শুনি হয় মানিবলগীয়া হয়, সিহঁতৰ হাতত মানে বেলেগ আৰু একো নেথাকে আৰু অপচন,
সেইটোয়ে তাত, তাত মানে এইবোৰ শিকাই যে, উম তুমি বেংকিং কেনেকে কৰিবা? অ সেইবোৰেতো, জানিবলগীয়া পইচা ছেভিংছ কেনেকে? কৰিব লাগে, এইবোৰ শিকাই। মোৰ হিচাপত এইবোৰে ভাল কথা, আমাৰ এইবোৰতো কেতিয়াও নিশিকায়। আমাৰ ভাৰতবৰ্ষৰ শিক্ষা অনুষ্ঠানতটো মই অকণো ভাল নাপাওঁ। মানে যিবোৰ নিয়ম আৰু প্ৰচেছ যত নেকি এতিয়াতো আৰু ফটুৱা কৰি পেলালে
বহুত বেয়া নিয়ম কৰিছে।
উম, লৰা -ছোৱালী একো মানে, কোনো মানে হেৰি হৈ গ'ল চব আৰু মোবাইলটো কম্পালচৰি কৰি দিলে, বাধ্যতামুলক হোৱাৰ পাছত
অ সেইটোয়ে, এতিয়া ল'ৰা -ছোৱালী আধা পঢ়ে, বেছি টাইম মোবাইল টিপি থাকে এনে এনে,
অ শিক্ষক হওক মাক দেউতাক হওক ল'ৰা ছোৱালীক ৰঙা চকু দেখুৱাব নোৱাৰিব হাত তুলিব নোৱাৰিব কৰি দিলে আগৰ দিনত আমি ইমান পিটন খাইছিলো ।উম আমাক মানে কেনেকুৱা পিটন দিছিলে ন তাকে বাৰু ঠিকে আছে ।হ'ব দিয়া নহ'লে ন উম হ'ব দিয়া উম উম